অহ নমস্কাৰ। শুনিচে নে? হেল্ল'। আহ শুনিছে নে? হেল্ল'। হেল্ল'।
হেল্ল'।
কৰি আছে। উম। অ' মই শুনি আছো অ।
অ' কিবা টাৱাৰৰ সমস্যা হৈছে চাগে।
অ' শুনিছো শুনিছো। অ পাইছো দিয়া, পাইছো দিয়া। কি কৰিছা?
এইয়া ভাত খাই উঠিলোঁ।
অ' ময়ো। আহাৰ গ্ৰহণ কৰিলো আৰু। এতিয়া কি শুইছা নেকি?
নাই সোম আৰু সোৱা নাই। আমাৰ অলপ দেৰি হয়।
অ একেই দিয়া আমাৰু দেৰি হয়। বাকী তোমালোকৰ ঘৰৰতো ক'ত আছিলে?
অ
শুৱালকুছি কি কলা? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। অ', শুনিছেনে? হেল্ল'।